উ
হেল্ল'
আহ উঠিছিল ৰবা হম হম
চৰণ পাইছ
উম উম উ ক উঠি আহ উঠিছিলে মই এইটো কাৰণে মাতিব পৰা নাই হেল্ল মানে কা উঠি গৈছিলে তণে মাত তিব পৰা নাই
আমাৰ আজি লগৰ এটা ঢুকাল
কি কোৱা আহে হ নকে অম
এই বাইক চাইক বাক লগৰ নহয় আৰু আমাতকো বয়সত সৰু হৈ গৈ এই হায়াৰ ছেকেণ্ডৰীৰ পৰা দিব বেয়া কি কৰে জানো এইবিলাক মাক বাপেকৰ দুখ এইবিলাক মাক বাপেকৰ দুখে কম বয়ত বাইক চাইক কিনি দি দিয়ে চ' কম বয়ত যেতিয়া বাইক চ কিন পেলাই তেতিয়া চলাব মেলিব নোৱাৰি সেই এক্সে চ কৰি পেলাই বহ
নিজৰ নিজৰ মানে লৰা নিজোনে নিজেই ঢুকোৱাৰ নিচিনা হ'ল মাক দেউতাৰে
অ'তো মে নিজৰ ল'ৰা ছোৱালীলে নি যে মাৰিছে তেনেকে দোবটো হল বস্তুটো
ভগৱান কিয় কেনেকে মানে কি হ'ল এ ল'ৰা এজনে নেকি
কি ক'লা
লৰা তে এজনে আছিলে আৰু আছিলে
নাই এইটো ঘৰত গম নাপাওঁ সিহতৰ ঘৰৰ বিষয়ে এনে জুনিয় এটাালে মানে দেখা চেখা যায়গ দে ক'ৰবাত দেখিলে মেলি এনে দাদা বুলি পাই মাত দিয়ে
অ সৰু আৰু তোমাৰ লগত কৰি ন
সেই তেনেকুৱা আৰু বাক এই নৰ্মেল চিনাকি এই কম বয়সতে গৈ মানি বাইক চাইকেললৈছে
শুভ
তছ উম কাকি তাৰ বাৰ্থডে আছিল মানে ক হা এই বাৰ্থডে পাৰ্টি কৰিব গ'ল, বাৰ্থডে পাৰ্টি কৰোতে মদ চৎ খাই পেলাই কাজিয়া আছে যে হ'ল চাগে। মাৰপিট চাৰপিট ৰাতিপুৱা বডিটো ক'ত পাইছিল ন।
হয়।
এ পানীত বাইক চাইকো ভাঙা কোনোবা কোনোবা লগত। ওচৰৰ বিলাকেও মাৰি আহিব পাৰে, মাৰিবও পাৰে।
নহয় মানে কি এই তাৰ এক্সিডেণ্ট হ'বও পাৰে ন।
এক্সিডেণ্টত নহয় যেন পাইছোঁ, এইাক মাকেও সেইটোৱে কৈছে মোৰ ল'ৰাক কোনবাই মাৰিছে বুলি।
আকৌ পানীত কিয় পৰি থাকিব সি?
নহত নহ'লে পানীত কেনেকা পাব বডী।
আকৌ মাৰ অক্সিডেন হ'লে ধৰা, অকলে থাকিলে বা কোনোবা এজন থাকিলে একেলগে
খুব একদম ৰিল চিল বনাব হা, মোৰ ভাই মোৰ ই লগৰ চগৰ গৈ মিলি পেলাই। কিন্তু, তাৰ পিছত যেতিয়া এটা মৰি মেলি পেলাই যাব, সেই তাৰ পিছত গৈ মেলাই তেতিয়া লগৰ চগৰ একো নাই।
চিনি নোপোৱাই হ'ব পাৰিলে।
কেতিয়া চিনি নোপাই হৈ যায়গৈ। আপুনি এনে এইবিলাক লগৰ বস্তুটো যে মোৰ সেইকাৰণে ভাল নালাগে। মানে টাইম চাইম গৈ মানে চবে বহ দি দিয়ে।
পাহৰি যায়, আৰু নহয় নহয় সকলোকো তু একদম ইজিলি বিশ্বাসো কৰি নলবা পাইছা নাই।
কি ক'লা?
সকলোকে মানে বিশ্বাসো কৰি নলবা। পাইছিলে।
না না নলয় বিশ্বাসেই নকৰোঁ।
নিজৰ নিজৰ নিজৰ চাহটোকে বিশ্বাস কৰিব নোৱাৰে ননেকুৱা হৈছে, আজিকালি গ'ম পাইছানে। অ' আমাৰ মোৰ, আমাৰ ঘৰৰে ৰিলেঅচনৰে এজন ভেয়া আমাৰ বৰ দেউতাহঁতৰ কোনোবা হয় ৰিলেচনৰ, মানে তেওঁলোক সৰু মানে ক্লাছ নাইনত পঢ়ি আছে, ল'ৰাজন। মানে নিজৰ ল'ৰাজ মানে তেখেতসকলৰ ল'ৰাজনৰ নাই ক্লাছ নাইনত পঢ়ি আছে। মানে তেওঁ মানে বা বাইক অ' বাইক লাগে, ৰয়েল মানে ৰয়েল এনফিল এনফিল্ড লাগে আকৌ তাক। অ' মানে বুলেট বুলেট লগে হা বুলেট বুলেট, ৰয়েল এনফিল্দ মানে এইটো বুলেটো বেলেগ
বুলটে অ' না বুলেট আছে, জিটি আছে, আজিকালি বহুত আছে।
অ' অ' সি মানে হোৱাইট কালাৰ কিবা এখন সেনেকুৱা চালে আৰু, মে সেইখনে পছ পন্দ হৈছে মাক দেউতে দিব নোৱাৰে জানানে, কেনেকে জবৰদস্তি মানে এয়া মানে ঘৰত বহুত হুলোষ্টোল আৰু মানে কাজিয়া লাগে, মানে নপঢ়ে নাখায়, একোৱে নাখায়, এনেকুৱা। তাৰপিছত বাইকখন দিলে আৰু তাক, মানে কেনেকে দিলে সিহঁতে জানে আৰু। দিলে
নিদি পেলাই মাক বাপেকে উপায় নাপায় নহয়।
উপায় নোহোৱা হৈ যায়। তাৰপিছত দিলে যেনিবা, দি পেলাই এই দুইদিনৰ পিছতে ইমান এনেকুৱা এটা এক্সিডেণ্ট হৈছে মানে বাইকৰ আধা বাইক টাৰে ভাংগীয়ে গল। যেনিবা ল'ৰাটো বেছি তাৰো ভৰিখন গৈছে বাৰু।
অহ।
এতিয়া নিজৰ দুখতে হৈছে, মাকহঁতে তাকে আৰু কি মাক দেউতা হতৰ নিজৰ ল'ৰাটোক গাত দুখ নিদিয়ে ন'। সেয়াই আৰু, সিহঁতে আৰু ম
এই এইবিলাক কৰোঁতে মেলোটে হয় গৈ পেলাই, এই কম বয়সত বাইক চাইক পাই যে। এই উফাই দাং মাৰি চলাব, তাৰ পিছত লগৰ বিলাকে খুজিব। ঐ ভাই মোক আজি বাইকখন দেচোন, টোৰ বাইকখন আজি মই লৈ পেলাই যাম। সেই তেনেকা লগৰ বিলাক বাইক চাইক দিলে লাগিব কাজিয়া।
লাগিব । সেয়াই, আৰু নিদিলেও বেয়া, নিদিলেও মানে সেয়া অ' আৰু কি জানানে বাহিৰত মানে
নহ'লে চোৱা চুন এতিয়া আমাৰ বয়স কম হ'ল নেকি গৈ পেলাই এতিয়া মোক এতিয়ালৈকে গৈ পেলাই মায়ে মোক খোজ কলেজত গৈ মেলি পেলাই বাইকখন আনিব নেম।
ভালে বাৰু একো নহয়।
মোক মায়ে এটাই কথা ক'লে যে এতিয়া তই চলাৱি মিলিবি তোৰ লগৰ কোনোবাই খুজিব। আকৌ নিদিবি নেমেলিবি আকৌ তাক কাজিয়া হ'ব গৈ পেলাই আকৌ তাক কেতিয়াবাতো তোৰ, কেতিয়াবা তাৰ দৰকাৰ হ'ব। আৰু খোজিবি খোজিব মিলিব তই তেতিয়া তই নিদিবি আকৌ গ্ৰাছ এ থাকিব সেইবিলাক লৈ পেলাক কাজিয়া হ'ব কলেজত পঢ়িব গৈছ পঢ় গৈ পেলাই এইব বাইক চাইক কৰিব নালাগে।
কিবা লাগিলে ঘৰত ঘৰলে আহি পেলাই
অ', ঘৰতে গৈ আহিম বোলে তেনেকুৱাই হয়।
এক একো নহয় দিয়া নালাগে দিয়া।
উম এইটো কাৰণে মোৰ অনা নাই গাই আৰু মোয়ো জিত কৰা নাই কাৰণ মায়ে কিবা যদি কৈছে মেলিছিল ভাবি মেলি পিলয় কৈছিল
অ', ভালৰ কাৰণে কৈছে তোমাৰ কাৰণে হয় তোমাৰ ফিউচাৰৰ কথা ভাবি পেলাই কৈছে।
ভাবি চিন্তি পেলায়ে কৈছে সেইটোৱে মই ভাবিছো সেইকাৰণে ময়ো জিত চিত কৰা নাই।
নকৰিবা নকৰিবা মানে কি আহ
সেয়ালৈ বেয়া লাগিছিল কালি তাক সেয়া উইচু কৰিছিল আজি হে গম পালোঁ বাপেকে তেনেকা কাণ্ড হৈ গ'ল বুলি।
কিবা কলা তুমি শুনা নাই এ ভাগিন দি আছে।
কালি তাক উইছো কৰিলো বাৰ্থডে বুলি পেলাই তাৰ পিছত আজি আকৌ কাণ্ড হৈ গ'ল। বেয়াও লাগিছে
গৈছিলা যে তোমালোকে।
না, না, না, ইয়াৰ নহয় মানে তেজপুৰৰ হয় লৰাটো।
অ', তেজপুৰৰ নেকি অ', অ', হ'লে দেচোন দেয়া চিনাকি দেখিয়ে থাকা বা, এনেকুৱা ধৰা দেখ দেখা দেখি থাকে আৰু। হে মোৰো দোখ লাগিল। অ', মানে দিছে মানে কিয়ি এনেকুৱা কৰিব লাগেনো মাৰিব কিয় লাগে
কিন্তু, লৰাটো মানে অকণ তেনেকুৱা টাইপৰ আছিলে কাজিয়াকোৰ টাইপৰ মানে বস্তু বুলি। বুলা মানে, ইয়াৰ লগত লাগি যাব তাৰ লগত লাগি যাব তেনেকুৱা টাইপৰ।
মাৰি থ'লে হে মাৰিব লাগে নে মোৰ মতে এইটো মানে বহুত মানে বেয়া লাগে তাৰা কাৰণে
সি, কাৰোবাক দম শম দিছিল চাগে কিবা হৈছিলে কিবা ডাঙৰ সমস্যা হৈছিলে পিছত ঘৰ উচৰফালে গ'লেহে গম পাম কি হৈছিল মেলিছিল।
মাৰিব নালাগে ন। চ থাপ্পৰ মান মাৰিছে চৰাইছে বা এনেকে কিবা এটা কৰিছে হৈছে আৰু।
ন বাইক চাইক চলোৱা যেতিয়া নহয় বাৰু কিবা বেলেগ কিবা কান্ড চান্দ হৈছে আৰু সি কাৰোবাক কিবা দম চম দিছে বা কিবা কৰিছে মেলিছে চোৱা এক হাতেৰে কেতিয়াও তালি নাবাজে কেতিয়া তালি চালি বাজিবৰ কাৰণে সদায় দি হাতৰ দি চাইডৰ দুইো পক্ষৰ ভুল হ'বই লাগিব।
হয় মানুহ কিবা এটা নিশ্চয় কৰিছে।
উম, কিবা কৰিছে কাৰণে ভুগিছে কিন্তু মাৰিবলৈওতো টো ভাল হোৱা নাই ন।
ভাল হোৱা নাই একেবাৰে খতম কৰিয়ে দিলে যে এইটো এটা হোৱা নাই ন। কিবা হৈছিল বা ঘৰত? পুলিচৰ এনে লোৱা সহায় লোৱা বা এনেকে কিবা এটা হৈছে মানে
এতিয়া, বাপে সৈতে মাক বাপেক সৈতে কিবা এটা একশ্বন ল'বই তেতিয়াহে তাহতে গম পায় যাব কি হয়।
হ'ব হ'ব কবা জনাবাচোন মোক দেই। বেয়া লাগে বাৰু শুনিলে।
এইবিলাক বস্তু বেয়াও লাগে ক'ত কি ফটককৈ জানাই নাযায় ভাবাই নহয় যিবিলাক বচ
আজিকালি আজিকালি কি হৈছে নো দেশখনত, ইমান বেয়া বেয়া খবৰ বিলাক পাই থাকো জানানে। সৰু-সৰু ছোৱালী বিলাক অ' সৰু মানে, সৰু সৰু ছোৱালী বিলাকে ইমান সেই মানে মানে ৰেপ কৰি পেলাই পেলাই থৈ দিয়ে মাৰি পেলাই কি মানে সহ্য কৰিব নোৱাৰা কথাবিলাক হৈ আছে ন।
কিছু সেইটোতো হয়টো সহ্য কৰিব নোৱাৰা টাইপৰ বস্তু বিলাক হৈ যায়। ক'ত কি কি কৰি থাকে নহয়।
উ দুহেজাৰ তিৰিশ মানে তেৰ বছৰীয়া ছোৱালীজনী যে ন পাইছিলা নে? এ বত্ৰিশজন মানুহ এ বত বত ত্ৰিশ-বত্ৰিশ জন মানুহে যে, হে কৰিছে ৰেপ কৰিছে যে? শুনা নাই নি থাৰ্টি টু।
বা বত্ৰিশ জনে।
অ' গম পোৱা নাই নেকি তুমি মানে ৰাজস ৰাজস্থানত ঘটনাটো ৰাজস্থানত হৈছে ন, ছোৱালীজনীয়ে স্কুলৰ পৰা আহিছিলে। স্কুলত পূৰা আহি মানে অটো অটো' গাড়ী এখন দিছে, মানে ভাড়া লৈছ মানে, ভাড়া লোৱা নাই, হয়তটো ঘৰলে যাব। কৰিছিল আৰু অ'টো চালক জনে কৰি লৈ গ'ল হোটেলত। হোটেলত নি পেলাই হোটেলৰ মানে অ' মালিকক মানে, মানে চলে আৰু এইটো এনে এনেকে আনিছো বা এনেকে থ এই নহয় ন, কিছুমান মানুহ থাকে। মানে এনেকুৱাকে ৰাখিলে তাৰপিছত মানে, সেয়া আহ সিও মানে হোটেলৰ মালিকজও আকৌ বেলেগ ভাল হোটেলত দিলে পাঁচখন হোটেলত তাই মানে মানে ঘূৰাই আছে তাইক। মাৰি প্ লাইছছে তটো তাই
বেয়া লাগে মাক বাপেকে লৈ ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰে মেলে। গৈ পেলাই তাৰ পিছত লাষ্টত যেতিয়া পোৱালি এনেকুৱা মুখখন দেখে গৈ পেলাই বহুত বেয়া লাগে।
তাই মানে বহুত বহুত দুখ মানে, ছোৱালীজনী বহুত কষ্ট পাইছে। মোৰ এইোৱে বেয়া লাগে মানে কি হ'ব মা মহিলা মানে অকল যে, ছোৱালীয়ে সুৰক্ষিত নহয় এইটোও নহয় দেই, ল'ৰা বিলাকো সুৰক্ষিত নহয় ন। আজিকালি।
সেৱাই নেকি বত্ৰিশটা মানুহ কষ্টতটো পাবই।
কি কৈছা, মানে ভাবিবইও নোৱাৰি মানে কি নি
এটা দুটাও নহয় গৈ কিবা মা ভনী নোহোৱা নিচিনা কাণ্ড বিলাক কৰে।
সেই মানে, ভাবিব মানে মই দুবাৰ তিনিবাৰ চাইছো জানানে নিউজটো। হয়নে ন, দুবাৰ তিনিবাৰ মান নিউজটো পঢ়িছোয়ে মই। মানে সঁচা জানো মিছা নেকি।
মা ভনী নোহোৱা কাণ্ড বিলাক কৰে, আজিকালি মানুহ বিলাকে।
চাবা চোন দিয়ে আছে চোন, ফোনত আহিয়ে আছে চাবা
দেখোৱা।
হ্লেল।
হেল্ল' কি কৈছা?
মানে বাবো কি কৈছা? মানে তুমি চাবা, মোবাইলত চাবাচোন। আহি আছে চোন মানুহ কেইজনক গোটেই বদ্ধিশ জনক পোৱা নাই বিচাৰি, বাকী যিকেইজনক
এই ষ্টাৰ্টিং ষ্টাৰ্টিং হোৱাৰ পিছত বহুত বাইৰেল হৈ থাকে নহয়?
অ', মানে গোতে তেনেকে বান্ধি লৈছে, বান্ধি লৈ ৰাস্তাই ঘাটে মাৰি মান অ', মাৰি-মাৰি সিহঁতক মানে পাব্লিকেও মাৰিছে বহুত মাৰিছে মানুহ কেইজনক। মাৰি মাত
মাৰিবই, মাৰিবই লাগিব কাণ্ড কৰিছে গৈ পেলাই।
অ', মা-মা ভগৱান তিনি তেৰ'-তেৰ' বছৰীয়া ছোৱালী অ'। কি কৈছা?
ইমান সৰু ছোৱালী, জীৱন ষ্টাৰ্ট হৈছিলেহে। তেৰ' বছৰ হৈছিলেহে
ক্লাছ ধৰা, নাইন নহ? ক্লাছ নাইন পাইছে নহ?
ক্লাছ নাইন মানে হ'বগৈ, তেৰ' বছৰীয়া ছোৱালী কিমাননো বয়স হব। সেয়া নহয়, তেৰ' বছৰত ক্লাছ নাইন নহয় চৰী আ পোন্ধৰ বছৰতহে নাইন পায়।
অ', অ', নাইচ মই ভুল হৈছে বাৰু, ক্লাছ নাইন নহয়। অ', অ', সৰু ছোৱালী আৰু মানে, আজিকালি মানে আজিৰ ছোৱালী বিলাক এনেকুৱাই আৰু। শুনি পেলাই বেয়া লাগিছে মোৰ, ছোৱালী জনী ঢুকালে এতিয়া।
ঢুকাবগৈ, তাৰ পিছত মেলি পেলাই তাই য'তেই যাব মেলিব ৰাস্তাই চাস্তাই মানুহবিলাকে জোকাব মেলিব ক'ত সহ্য কৰিব পাৰিব ইমান?
উম, মানে মানুহ নিচ মানে ইমান জঘণ্য হৈছে নে? জঘন্য হৈছে দেই মানুহ বিলাক, বহুত ভয় লগা
এ সেয়া অন্তিম সময় আহিছে যে, মানুহ বিলাক এনেকুৱা হৈ গৈছে। দুুনীয়া এনেই ন'কৈটো দুনীয়া বেছি নাই বুলি।
মানে সেয়া হ'ব আৰু, কলি যুগ পৰিছে যে।
উম, এয়াই কৈ থাকে মায়েও কৈ থাকে বোলে কলি যুগ আহিছে।
ভালদৰে থাকিবা দেই তুমি বহুত দূৰতে থাকা বাৰু, আমি বাৰু কথা নাই আমি ঘৰতে থাকো।
না, না মোৰ ঘৰৰ মই বাহিৰত থাকা কাৰণে, মই মেট্ৰিক দিয়াৰ পিছৰ পৰাই ঘৰৰ পৰা ওলোৱা। মই মানে এতিয়া অসুবিধা নহয় মানে সেইকাৰণে। কিয়নো আগৰ পৰা থাকোতে, থাকোতে, থাকোতে, থাকোতে গম পাই গৈছো বস্তুবিলাক ক'ত কি কেনে কৰি মেলিব লাগে।
উম, উম, আৰু কিবা বস্তু বিলাক আনি দিলে নাখাবা আকৌ। কোনোবাই কিবা দিলে, উম, পানী-পানী সেই পানীও নাখাবা, নিজে নিলে